হেল্ল' হেল্ল' কি কৰিছা শুনিছা নে হেল্ল'
হেল্ল' কি ভাওনা চাইছিলা বা? মই এ অকমান ৰাস্তালৈকে ওলাই আহিছিলোঁ। অ'ময়ো এ ৰাস্তালৈ বোলো অকমান ওলাই আহো ফোন এটা কৰিছো।
অ' অ' এই ভাওনা সমাৰোহবোৰ হয় নহয় তাৰ ভাওনা সমাৰোহৰ ভাওনা।
অ, আজিকালি ভাওনা বিলাক এনেকে সমাৰোহত কম্পিটিচন চিষ্টেম কৰি দিছে নহয়।
অ, এই সৰু ল'ৰা- ছোৱালী ভঙা সেইয়াই আৰু। ইমান ধুনীয়া অভিনয় কৰিছে।
আৰু মানে এয়া কম্পিটিচন বুলি ক'লে, অকমান উম, এনেই মানে ভাওনা ঘৰতকে অকমান বেছি। বেছি ভাল- ভাল কৰিব লাগে যে।
হয় বাৰু সেইটো, আজিকালি ভাওনা লাইটিঙে চাবানে, বাজনাই শুনিবানে।
আজিকালি ভাওনা চব সলনি হ'ল, আগৰ নিচিনা হৈ থকা নাই আৰু। এ ৰূপক সজ্জাৰ পৰা ধৰি বা লাইটিঙৰ পৰা ধৰি।
হয়- হয়। আজিকালি ভাওনা, মই ভাওনা- চানওনা কৰোঁ বাৰু।
কৰা, এনেই নামঘৰতে নে কম্পিটিচন এনেকে যোৱা?
কম্পিটিশ্যনত যোৱা নাই নামঘৰতে কৰোঁ।
অ, অ।
আমাৰ ইয়াত মানে তেনেকে ইমান ডাইৰেক্ট কম্পিটিন
অ, অ।
কম্পিটিচনত মানে যাব পৰা মানে ইমানতটো মানুহ নাই মানে আমাৰ ইয়াত।
অ', অ'।
গাঁৱতে বৰসভা - চৰসভা পাতিলে মানে ইয়াতে আৰু।
অঁ', অঁ'। এই আগৰ ভাওনাবোৰ ভাল আছিলে গম পাইছা ন, আমাৰ ভাওনাতটো একে খিনিয়ে কিন্তু মানে তাৰ হেৰি খিনি ভাল আছিলে, এতিয়া তোমাৰ তোমাৰ মাইক- মাইক- তাইক লগাই মানে আৰু ড্ৰেছ খিনি সলনি হৈ যায়। আগৰ যিবোৰ ড্ৰেছ আছিলে এতিয়াতো সেইবোৰ নাই ন।
অ, এতিয়া আগৰ ভাওনা আগৰ ভাওনা মানুহে চাব গলে ৰাতিপুৱা পোহৰ হৈ যায় ঘৰৰ পোৱালে।
আৰু এতিয়া তোমাৰ এই ইঈদকিদ কৰা ভাওনা।
হয়- হয়। আজিকালি ভাওনা বা বাৰটা এটা বজালে খতমে হৈ যায়। আগতে ভাওনা চাব গলে ৰাতিপুৱাই যায়, ভাওনা চাওঁতে।
উম, যি মানে যি আগতে নামঘৰৰ অ, মজিয়াত কৰিছিলে, নামঘৰত কৰিছিলে, সেয়া এতিয়া মঞ্চত কৰিবলৈ ল'লে। মান ভাওনাৰ মানে কম্পিটিশন হ'বলৈ ল'লে। ভাওনাক ভাওনা মানে এটা বিশেষ বেলেগ এটা গুচি গ'ল মানে। আগৰ ভাওনা সতে হৈ থকা নাই।
আগতে ভাওনা- ভাওনা আৰু আগতে ইমান মানে ভাওনা মানুহে চাব যায় কিন্তু মানে এতিয়া ভাওনাটো যোনটো মৰ্যাদা দি আছে মানে, তেনেকুৱা আগতে নাছিলে।
আৰু এনেকুৱা হয় মানে, গাঁৱৰ যিসকল ব্যক্তি ভাও কৰে মানে সেই তেওঁলোক- তেওঁ ভাও দিলে মানে ইষ্টেনণ্ডৰ্ড নহব, সেই কাৰণে মানে অভিনেতা- অভিনেত্ৰীয়ে নাই। মানে কিছুমান এনেকুৱা ম মানে মহিলা অভিনয় কৰিবলৈ এনেকুৱা কিছুমান পুৰুষৰ কাৰণে যি একদম মানে গোটেই লয়- লাক পৰা ধৰি সকলো মানে এগৰাকী মানে মহিলাৰ দৰে। আগতেটো সেইবোৰ নাছিলে। আকৌ এনেই মতা মানুহ এজনেই মানে মহিলা ভাও লৈছিলে। তাই তেনেকুৱাতে মানে ধুনীয়া লাগে। চাবলৈ কিন্তু আজিকালি মানে বেছি মানে।
আৰু আজিকালি ভাওনাত মায়েকৰ হোৱাৰ পৰা মানুহবিলাকৰ অ' আগতে অসুৰৰ মাতে গোটেই নামঘৰে কপাই দিয়ে মাইক নোহোৱাকে।
অ'।
আজিকালি মায়েকত
সেইকাৰণে সেই বিষয়টো মানে ভাওনা বুলি ক'লে এনে ভাল লাগে কিন্তু সে আগৰ দৰে যদি হৈ থাকিলেহেঁতেন আৰু ভাল লাগিলেহেতেন মানে আমাৰ নতুন প্ৰজন্ম খিনিয়ে এ, গম যে আগতে ভাওনা কেনেকুৱা আছিলে। এতিয়া তোমাৰ ভাওনা চোৱা বা টি তেনেকুৱা এখন চোৱাৰ এনেকুৱা একেই হৈ থাকিলে মানে ভাওনাৰ সলনি হৈ থাকিলে মানে কথাখিনি।
অ'। তি বাজেট বহুত লাগে, আজিকালি এনেই আগৰ নিচিনাকে পাতিব নোৱাৰে না আজিকালি লাইট লাইটিঙৰ পৰা ধৰি লৈ মাইকৰ পৰা ধৰি লৈ ড্ৰেছো ভাল আনিব লাগিব। ত' তাতে মাইকী এ, মহিলা পাৰ্ট কৰিবলৈও আৰ্টৰ পৰা আৰ্টিষ্ট আনিব লাগিব গাঁৱত না থাকিলে, আ-আৰু তেওঁলোকেও আজিকালি বহুত পইচাটো মানে বিচাৰে।
আৰু প্ৰতিখন গাঁৱে কম্পিটিচন কৰিবলৈ ল'লে। বেলেগৰ পৰা ভাৱৰীয়া আনে মানে ভাৱৰীয়া ডিমাণ্ড কৰে সেয়া। ইমান লাগিব বুলি বা ইখন গাঁওত সিখন গাঁওৰ মাজত কম্পিটিচন হয়। না অকল ভাওনা বুলিয়ে কোৱা নাই ৰাসও তেনেকুৱা হ'ল তোমাৰ। কৈ অভিনেতা অভিনেত্ৰী আনে, ফিল্ম চিৰিয়েলৰ যিবোৰ অভিনেতা অভিনেত্ৰী। তেনেকুৱা অকলক আনি পেলাই মে ধুনীয়াকে মানে যিসকল মানে তেওঁলোকক সেইটো সেইটো সুবিধা তেওঁলোকক নিদিয়া নিদিয়ে মানে। সে কি আনিলে পইচা আহে, মানুহ আহে।
হয় হয়, তাতে এনেকে পাতিবও নোৱাৰে নহয়। এতিয়া তোমালোকৰ ওচৰৰ গাওঁখনত যদি পুৰা ওচৰৰ গাঁওখনত যদি পুৰা ভালকে ভাওনাখন পাতে তুমিতো এতিয়া আমাৰ গাঁৱততো এতিয়া বেয়াকে অলপ মানে হেৰিকে পাতিব নোৱাৰে না ভাল কৰিবলে চাবই লাগিব।
অ'।
হেল্ল'।
অ', অ'। পাতিবলে মন যায়, অ'।
হয়।
হেল্ল'।
তাকে মানে আজিকালি ভাওনাখন পতককে পাতোঁ বুলি ক'লে গাঁৱত পাতি দিব নোৱাৰে মানে ঘপককে। হেল্ল'। হেল্ল'।